হেল্ল' অ'ভাল, ভাল। তোমাৰ?
ভাল, ভাল।
অ, কি কৰি আছা এতিয়া?
এতিয়া আছোঁ দিয়া এনেই। বনোৱা কৱাওঁ কৰিলোঁ সোনকালে, গৰম বেছি যে
অ'।
তাকে বনাই কৰি আজৰি হৈছোঁ আৰু।
অ, আমিও এয়া বনাই কৰি আজৰি, খালোঁ। খাই পেলাই এতিয়া বাচন বৰ্তন কেইটা ধুই, বহি আছোঁ আৰু আকৌ পিছলৈ, দুপৰীয়া সময়ত বহুত গৰম উঠে নহয়।
গৰম হয় পাকঘৰত সোমাই থাকিব নোৱাৰি।
থাকিবলে মন নেযায়। সেইকাৰণে আজৰিয়ে হৈ লৈছোঁ আৰু
অ'ময়ো তেনেকাই কৰিলোঁ।
অ'।
ইমান গৰম বাঢ়িছে কি কৰিবা আৰু? আমাৰ এইটো চাইডে তোমাৰ, উম, আমাৰ এইটো চাইডে মানে মানে বৰষুণো নাই তেনেকে খৰাং হয় যে অলপ।
উম, আমাৰ কিন্তু বৰষুণ দি আছে দেই।
অ, এইটো চাইদ আমাৰ অকন খৰাং হয়। এতিয়া মানে, এই কঠিয়া পেলাবলেও পানীৰ নাই ইমান পানীৰ অসুবিধা হৈছে, এতিয়া মটৰ চলাই পানী দিব লগা হ'ব। কিছুমান ঠাইত এতিয়া দেখিছো, লাহে লাহে বানপানীয়ে হৈছে।
অ, আমাৰ এইফালে কিন্তু বহুত বৰষুণ, কালি তোমাৰ বহুত বৰষুণ দিছে। ইমান মাছ মাছৰ উজান উঠিছে। বহুত মাছৰ উজান উঠিছে কালি।
এতিয়া ভাল দিয়া। লোকেল মাছ সৰু সৰু মাছ বোৰ যে খাব পোৱা যায় ন? ভাল লাগে।
আনিলে মানে আ তোমাৰ তোৰা মাছ টিঙৰা মাছ, টেঙৰা মাছ বুলি কয় আমাৰ এইফালে সেইটো আনিছে। অ। শিঙিৰ মাছ আনিছে, আজি সেয়া মাছকে আনিলে। কিন্তু, দাম বহুত তোমাৰ পোৱা দুশ টকা। কিন্তু, আমাৰ মানে বৰষুণ শুন এইগিদিন মানে কণ্টিনিউ বহুত ডাঙৰ, ডাঙৰ বৰষুণ দি আছে দেই।
দি আছে অ, দেখিছোঁ চব ঠাইতে মানে এতিয়া লাহে লাহে পানী বাঢ়িছে। চে আৰু ন এইবোৰ আকৌ বানপানী হ'ব, মানুহবোৰৰ অসুবিধা চবফালে। থাকিবলৈ ঘৰ নোহোৱা হ'ব, সেই ৰাস্তা ঘাট তত যাবগে থাকিবলে। তাতে আকৌ গৰমটো দিব।
অসমৰ সেইটোৱে কথা মানে, জুন, জুলাই মাহ অহা মানে যিবিলাক জেগা বান পানী এলেকা, সিহঁতৰ মানে টেনচন আহি গ'ল আৰু মানুহবিলাক চিন্তা। বহুত অসুবিধা হয় বানপানীৰ কাৰণে প্ৰত্যেক বছৰে হৈয়ে দিয়াচোন।
চোৱাচোন এতিয়া ঘৰ দুৱাৰ সোমাব, তোমাৰ ঘৰ দুৱাৰত থাকিবলৈ জেগা নহয়। এতিয়া ৰাস্তা ৰাস্তা-পদূলি বা স্কুল বো বোৰত থাকেগে, তাতো তোমাৰ চোন গৰমতটো কেনেকুৱা হ'ব? এইফালে পানীও সোমাব আৰু গৰমো বাঢ়িব, ৰ'দ দিব সেইকেইটা দিন।
আকৌ বানপানী যোৱাৰ পিছত তোমাৰ বেমাৰ আজাৰ বিলাক আছে। লেতেৰা হব ঠাই বিলাক, বেমাৰ আজাৰ হ'ব। কিমান মানে প্ৰব্লেম হয় বানপানী। অ' এতিয়া চোৱা আমাৰ ফালে আম পানী নহয় কাৰণে, আমি মানে ইমান অনুভৱ নকৰো ন? যিবিলাক জেগাত প্ৰত্যেক বছৰে পানী আহে, সেই মানুহখিনিক কিমান অশান্তি মানে হয়।
তেওঁলোকৰ চিন্তাই হয় আৰু এইকেইটা মাহ, মাহ অহা লগা লগে তেওঁলোকৰ চিন্তা। ক'ত যাব, কি কৰিব, কি খাব? কাম বনৰ পৰা চব ফালৰ পৰা অসুবিধা হৈ যায়।
এতিয়া কি জানা, আমাৰ অসমত অসমত মানে বানপানীৰ সমস্যাটো মানে চবত কে ডাঙৰ সমস্যা হৈ পৰিছে উম।
আৰু সেইটো কমাব ৰোধ কৰিবও নোৱাৰি সেইটো প্ৰকৃতিৰ পৰা অহা বস্তু। ন সেইটোতো আৰু মানুহে কমাব নোৱাৰি আৰু। খাল বিল বোৰতো বাঢ়িবই আৰু।
সেইবোৰ আমাৰ এতিয়া অসমখন মানে নদী মাত প্ৰধান দেশ ন সেইকাৰণে নদী প্ৰধান যে সেইকাৰণে আমাৰ হয় আৰু আমাৰ এতিয়া চাৰিওফালে তুমি চোৱা। আমাৰ এতিয়া মেঘালয় হওক অৰুণাচল চাৰিওফালে পাহাৰীয়া জেগা। আমি হ'ল ভৈয়ামৰ অলপ সিহঁতৰ গোটেই পানীটো আমাৰলে আহে। আৰু তাতে ব্ৰহ্মপুত্ৰখন অ গুৱাহাটীতো হৈছে। আৰু এতিয়া আমাৰ ব্ৰহ্মপু্খন ইমান ডাঙৰ নৈ। এতিয়া ডাঙৰ নদীখন যেতিয়া এতিয়া বৰষুণ আহি যে পানী বাঢ়িছে ব্ৰহ্মপুত্ৰৰ কাৰণে আমাৰ বহুত মানে হয় আৰু ব্ৰহ্মপুত্ৰও তোমাৰ চাব গ'লে প্ৰধান মানে কাৰণ মানে বানপানী হোৱা কাৰণ ডাঙৰ নদী ডাঙৰ নদীত বানপানী প বৰষুণ হোৱাৰ লগতে গো টেই নদীখন ওফন্দি পৰে ন
আকৌ এই তোমাৰ এতিয়া এইবোৰ যে চুইচ গেটবোৰত যেতিয়া পানী বাঢ়ি যাব তেতিয়াটো তোমাৰ পানীটো এৰিয়ে দিব লাগিব উপায় নাই। সেই যেতিয়া পানী এৰি দি ব আৰু গোটেই ওচৰৰ গাও ভুই গোটেইবোৰ বুৰাই নিব আৰু।
এতিয়া অৰুণাচলত যিটো চুইচ গেট আছে, সেইটো এৰি দিয়াৰ লগতে গোটেই অসমত পানী আহে। হোৱাৰ লগতে তোমাৰ কি হয় জানা লখিমপুৰ ধেমাজি মানুহ খিনি প্ৰত্যেক বছৰে মানে বহুত মানে এই মানুহখিনি বহুত অসহায় মানুহ মানে ক'বলৈ গ'লে প্ৰতে ক বছৰে দুটা তিনিটা বানপানীয়ে তেওঁলোকক জুৰুলা কৰি
কৰি পেলাই। কিমান পিছুৱাই যোৱা যায় ভাবাচোন ঘৰৰ খেতি বাতি
উম ভাদ মাহতো বানপানী অহা হৈছে। এইটো গৈ ভাদ মাহত ভদিয়াবান বুলি কৈ আহি আগতে কিন্তু কমিছিলে সেইটো বস্তু।
অ', এইটো মানে ভাদ মাহতেই অহা।
অ', এটা ভাদ মাহত আহ অ এটা ভাদ মাহত আহে পিছত আহিব এতিয়া পিছত আহিব ভাদ আহিবহে যে।
উম উম।
ওচৰলৈ আহিব আকৌ এতিয়া এটা আহিয়ে যাব। এই সেইখিনি মানুহে দুটা তিনিটা বানপানী পায়।
চোৱাচোন কিমান অসুবিধা।
কিমান অসুবিধা ঘৰ এখন বনাইহে আকৌ এবছৰৰ পিছত
এতিয়া ঘৰতো মানুহে এতিয়া কিমান খিনি অকন ঘৰত চলিবলে কিবা কিবি গছ পুলি বা খ খেতি বাতি খিনি কৰি লয় ন, সেইবোৰ চব নাইকিয়া হৈ যায়। কাম বনৰ পৰা মানুহৰ কমি যায়, স্কুল চচ স্কুলবোৰ বন্ধ হ'ব ল'ৰা ছোৱালী পঢ়া শুনা পিছ পৰি যায় বহুত অসুবিধা হয় দিয়া পঢ়া শুনাতে স্কুলবোৰতো বন্ধ কৰি দিব লগা হয়, মানুহৰ উম উম, উম
কি জানা, চুইচ গেটৰ পানী বিলাক ঘপক কে এৰি দিব নকয়, এৰি দিয়াৰ লগতে মানুহে গমেই নাপায়, ৰাতিটোৰ ভিতৰত মানুহক
ৰাতিটোৰ ভিতৰতে সোমাই যায় অ', সেই বস্তু বাহিনীবোৰ মানুহৰ বস্তু বাহানীবোৰ চোৱাচোন, কিমান অনিষ্ট হয়
কিমান অনিষ্ট হয়, সেয়াই দিয়া মানুহ এ মানে
এতিয়া বি বিচনা হওক, এইবোৰ আলমাৰি হওক এইবোৰ ক'লে নিব ইমান ডাঙৰ, ডাঙৰ বস্তু বোৰ, ৰাতিটোৰ ভিতৰতে টো ক'লে নিবও নোৱাৰে
সেই মানুহখিনি জীৱনত মানে, উন্নতি কৰিব নোৱাৰে আৰু
নোৱাৰা হৈ যায়, মানে দুদিনমান দিন তোমাৰ ভালে ভাল হয়, হে আকৌ এই বান আহি, বা কেতিয়াবা তুমি চাবাচোন ধুমুহা বতাহ আহি কিমান অনিষ্ট কৰি থৈ যায়, এই ঘৰৰ টিং পাতে খিনিয়ে গোটেই অনিষ্ট নষ্ট কৰে, শিল বৰষুণ পৰি সেইবোৰে আৰু সেইটো উপায়ো নাই, প্ৰাকৃতিক বস্তু উম
প্ৰাকৃতিক বস্তুটো তুমি ৰোধ কৰিব নোৱাৰা, অলপ কমাব পাৰা বস্তুতটো মানে তুমি অলপ বানপানীতো মানুহক মাথাউৰিকেইটা যদি ভালকে বান্ধে উম তেতিয়া হলে অলপ মানুহ বাচিব পাৰি, সকাহ পাব পাৰি একদম ৰোধ কৰি পেলাব তোমাৰ নোৱাৰি, আৰু এইটো বোল আমাৰ অ' সামৰ্থ্য নাই, প্ৰকৃতিৰ ওপৰত মানুহৰ হাত নাথাকে ন উম উম, যিমানে তোমাৰ আমাৰ এতিয়া, আজিকালি টেকন'লজিৰ ওপৰত থাকে থাকিলেও মানে প্ৰকৃতিক কেতিয়াও ৰোধ কৰিব নোৱাৰি
এতিয়া, চোৱাচোন গছ গছনিবোৰ কাটোতে কাটোতে এতিয়া পাহাৰ বোৰ মানে হেৰি হৈ আহিছে, খঁহি গৈ এতিয়া সিদিনাখন শুনিছো, মেঘালয়ৰ কোনোবা এটা চাইডে মানে এই গোটেই সেয়া ভূমিস্খলন হৈছে গোটেই পাহাৰ গম পাইছানে, পাহাৰ ৰাস্তা ঘাটমান নে অ' ৰাস্তা ঘাট তোমাৰে সম্পূৰ্ণ বন্ধ হৈ গৈছে সেই গছ গছনিবোৰ যেতিয়া নাই, পাহাৰতোতো খহি আহিবই ৰাস্তা তাৰ কাৰণে যেতিয়া, পাহাৰটো তোমাৰ মানে কাটোতে কাটোতে ওপৰৰ পাহাৰ সেইবোৰ খহি খহি অহা হৈছে, আজিকালি তুমি মেগ মেঘালয় ৰাস্তাও মানে, বহুত ডাঙৰ হৈছে গৈ বহুত আঁতৰত পাহাৰ বোৰ আছেগৈ, ৰাস্তা ডাঙৰ ডাঙৰ কৰিছে যে
অ' সেইটোৱে ৰাস্তা মানে কি জানা তুমি তুমি আমি মানে, বাহিৰৰ ফালৰ পৰা উন্নতি কৰিবলৈ কিছুমান দিশত উন্নতি কৰিবলৈ গৈ কিন্তু কেতিয়াবা মানে, সেই প্ৰকৃতিক ধ্বংস কাৰ কাৰণে নিজেও ধ্বংস হৈ যাব লাগে লগা হৈছেগে
এটা সময়ত মানে, প্ৰকৃতিয়ে ব বেলেগ ৰূপ ল'ব মানুহে কোনোফালে মানে সাৰিব নোৱাৰিব।
অ', মানুহ ক'ব যে তহঁতে নিজৰ উন্ন সুবিধাৰ কাৰণে যি কৰিছ মানে সেইটো তহঁতক নাইকিয়া কৰি দিম মানে, মোক ধ্বংস কৰি কৰি সেনেকুৱা কথা আহি যায়। বচাই ৰাখিব লাগিব সেইটোয়ে কথা
তোমাৰ কিছুমান চাবাচোন বেলেগ দেশত মানে ৰাস্তাটো বনাই কিন্তু তুমাৰ হেৰি, এই গছ থকা জেগা টো মানে ধুনীয়াকে কিবা ৰাখি দিয়ে, পকা পকা কৰি দিব নহয় কিন্তু গছডাল কাটি নেপেলাই।
গছডাল কাটি নেপেলাই আৰু মই তোমাক দেখিছো নহয়, আমেৰিকা ভিডিঅ' এটা আৰু জাপানতো দেখিছো ইমান ডাঙৰ গছ বহুত পুৰণা গছ বুলি কৈছে। সিহঁতে কিন্তু ৰাস্তাৰপৰা কাটি দিয়া নাই। কি কৰিছে সিহঁতৰ মানে এ, উঠাই দিয়ে গোটেই গছজোপা, না ৰাখিও দিয়ে আৰু গোটেই গছডাল শিপা মানে শিপা গোটেই পুৰা মেচিন দি মানে গাড়ী এখনে উঠাই পেলাই তোমাৰ ভাল জেগা এটাত গৈ গোটেই গছজোপা ৰুই দিয়ে, মানে ইমানখিনি মানে কৰে।
তাকে এতিয়া সেইজোপা গছ হ'বলৈ আকৌ কিমান বছৰ
কিমান বছৰ লাগিব অ'। কিন্তু সিহঁতৰ মান বাহিৰৰ মানুহৰ সেইটো মানে মেইন মানে যিটো মানে ভাৱৰ ভাৱ শক্তিটো মানে চিন্তাধাৰটো বহুত বেলেগ। আমাৰ এতিয়া গুৱাহাটীত চোৱাচোন এই ইমান এই কি কয় এইখন, দীঘলী পুখুৰীত ন দীঘলী পুখুৰীৰ ওচৰত যে গছবিলাক যে কাটিব ওলাইছে কিমান ডাঙৰ ডাঙৰ গছ আছে, এতিয়া সেই গছবিলাক যদি কাটি পেলাই, এনেওতো গুৱাহাটীত গছ নায়েই।
নাই নাই। এতিয়া তোমাৰ সেইবোৰ গছ হ'বলে
কি প্ৰব্লেম হৈছে, তুমি অভাৰ ব্ৰীজ এখন বনোৱা কাৰণে যদি সেই গছ কেইডাল কাটি দিয়া কিন্তু দু অভাৰ ব্ৰিজখনে সুবিধা কৰিব, কৰিলেওতো তোমাৰ গছ গছনিখিনি কাট তেতিয়াওতো মানুহক বেছি অপকাৰ কৰিব।
ইমান অভাৰ ব্ৰিজ বনাইছে ত'ত তথাপিও জানো কিবা সুবিধা হৈছে? সেইটোৱে ভিৰ, সেইটোৱে জাম হৈয়ে থাকে গুৱাহাটীখনত। তাকে সেইকাৰণে মানে কিছু ক্ষেত্ৰত চাব লাগে আৰু যে, এতিয়া চোৱা কিছুমান মই দেখিছো ৰাছ মানে ৱাল ৰাস্তাৰ যে কাষে কাষে এনেকে ৱাল মাৰি দিয়ে নহয়, সেই ৱাল খন সেই গছজোপা কাষৰ দিয়ে বনাই দিছে কিন্তু তথাপিও মানে গছডাল কাটি নিদিয়ে। যিকোনো প্ৰকাৰে মানে তোমাৰ গছডাল ৰাখি দিবই, সেইবোৰো ভাল লাগে। চাবাচোন তেতিয়া সেনেকে ৰাখি
বাহিৰৰ মানুহৰ চিন্তা ধাৰাবিলাকে বেলেগ গম পাইছা? নিচিনা নাই। আমাৰ নিচিনা নহয়, আমাৰ মানে সৰু
কাটিব লগা হ'লে তুমি তাৰ কেইবাজোপা ৰুই ল'ব লাগিব, তেত তেতিয়াহে এজোপা কাটিবলে ভাবিব লাগিব, নহ'লে
সেইটো বস্তু কি জানা, এতিয়া আম-আমি মানে কি এই গছ এজোপাহে কাট দিওঁ কি হ'বনো, আকৌ এজোপা হ'ব। আমি মানে সেইটো মূল্যটো বুজি নেপাওঁ মানে।
লাহে লাহে যে কিমান তেনেকে ভাবোঁতে ভাবোঁতে কিমান কমি গৈছে, কিমান এতিয়া তাপ বাঢ়িছে। ছে যেতিয়াই তেতিয়া বৰষুণ আহিব, বৰষুণ অহাৰো, অ'।
আগৰ আগৰ মানে কি জানা ঋতু অনুসৰি বৰ বৰষুণ দিব, বতাহ দিব, ৰ'দ দিব, এতিয়া তুমি ধৰিব নোৱাৰি। কেতিয়া বৰষুণ, কেতিয়া ৰ'দ, কেতিয়া বতাহ, এইবাৰ তোমাৰ ঠাণ্ডাটো বেছি দিনে গ'ল। কোনোবাবা ঠাণ্ডাই নপৰে, কোনোবাবা গৰমেই বেছি হ'ল, কেতিয়াবা গৰমেই নহ'ব।
সেইটো বহুত অসুবিধা।
আগতে চাবাচোন কাতি বিহুত কাতি বিহুৰ সময়ত ৰাতি হ'লে ঠাণ্ডা লাগে চাবা। আগৰ কাতি বিহু সময় ৰাতি সময়খিনি যেতিয়া শেৱালি ফুল ফুলে ঠাণ্ডা লাগে, আজিকালি নালাগে তোমাৰ ঠাণ্ডা।
নালাগে অ'। গৰমটো তোমাৰ দিনক দিনা বহুত আগতীয়াকে আহিব ধৰিছে আৰু বাঢ়ি বাঢ়ি গৈ আছে। বাৰু দিয়া আকৌ পিছত কথা পাতিম ন'। হ'ব দিয়া মই কাম এটা কৰো। অ' কাম এটা আছে দিয়া। আকৌ আজৰি হৈ লৈ কথা পাতিম। ঠিক আছে দিয়া অ'।
উম, উম।